অ।
কি কৰিছা?
অ এনেই আছো, তুমি কোৱা।
মইয়ো আছো এনেই, শুনাচোন। তোমাৰ ক্লাছ বোৰ কেনে কোৱা চলি মই আচলতে অসমৰ ওপৰত অলপ কথা পাতিব বুলি ভাবিছো।
অঁ মোৰ ক্লাছ ঠিকেই চলি আছে ।কিন্তু অসমৰ এডুকেশ্যনৰ কথা যদি ক'বলৈ যোৱা তুমি এতিয়া কিন্তু বহুত সলনি হৈছে, আগতে বহুত নতুন নতুন পলিচি আহিছিলে।তুমি কি জানিব বিচাৰা? কোৱা।
আচলতে মই ভাবো মানে ভাবি আছিলো যে আমাৰ অসমত পঢ়া শুনাৰ এতিয়া কেনেকুৱা মানে স্কুলীয়া শিক্ষাৰ পৰা আৰম্ভ কৰি লৈকে বহুত নতুন বস্তু যোগ হৈছে নহয়।
অ একদম ঠিকেই ধৰিছা ।আচলতে আমাৰ অসমৰ এটা ডাঙৰ শৈক্ষিক ইতিহাস আছে তুমি কটন ইউনিভাৰ্চিটিৰ কথাই ধৰা ঊনৈছশ এক চনতে স্থাপন হৈছিলে। উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ আটাইতকৈ পুৰণি আৰু সন্মান সন্মানীয় প্ৰতিষ্ঠান এইখন।
সঁচা কথা। কটন কলেজ বা কটন ইউনিভাৰ্চিটিৰ নাম গোটেই ভাৰততে আছে ।তাৰ পিছত আহ আৰু এতিয়া দেখোন আমাৰ গুৱাহাটীত আই আইটি আই আই টিও আছে যিখন দেশৰ ভিতৰত টপ ৰেংকত আছে।
কেৱল আটাইতকৈ নহয় ।এতিয়া এন আই টি শিলচৰৰ তেজপুৰ আৰু মানসিক গুৱাহাটীত এইমছ হৈ গ'ল গতিকে হায়াৰ এডুকেশ্যনৰ বাবে এতিয়া অসমৰ ল'ৰা ছোৱালী বাহিৰলৈ নোযোৱাকৈ ইয়াতে বহুত ভাল অপচন পায়।
উম হয় নেকি? আচছা স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত যিটো হৈছে তাৰ বিষয়ে কিবা জানানে মানে চৰকাৰে যে দুখন মিলাই দিলে।
অঁ এইটো এটা বহুত ডাঙৰ সিদ্ধান্ত ।আগতে মেট্ৰিকৰ বাবে সেৱা আছিল আৰু হায়াৰ ছেকেণ্ডৰীৰ বাবে এইচ এছ চি আছিল এতিয়া চৰকাৰে এই দুয়োখন মিলাই অসমৰ ৰাজ্যিক স্কু স্কুল শিক্ষা বোৰ্ড বনাই দিলে, ইয়াৰ ফলত এডমিনিষ্ট্ৰেশ্যন বহুত সহজ হৈ পৰিব।
আচ্ছা, এইটো দেখোন নতুন শিক্ষা নীতী বা আইন পিৰ আধাৰত কৰা হৈছে নহয়? ইয়াৰ ফলত এতিয়া কলেজবোৰতো তিনি বছৰৰ সলনি চাৰি বছৰীয়া ডিগ্ৰী কৰ্চ আৰম্ভ হৈছে চাগে।
অ একদম ঠিকে ধৰিছা তুমি। এতিয়া ডিগ্ৰীত মাল্টিপল এণ্ট্ৰি, এক্সিপ চিষ্টেম আহিছে, মানে যদি কোনোবাই এক বা দুই বছৰ পঢ়ি কলেজ এৰে তেতিয়া তেওঁ চাৰ্টিফিকেট বা ডিপ্ল'মা পাব তেওঁ বছৰটো নষ্ট নহয় এইটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে বৰ লাভজনক।
এইটো সঁচাকৈ বৰ ভাল নিয়ম হৈছে ।আৰু এটা কথা লক্ষ্য কৰিছানে অসমত এতিয়া মেডিকেল কলেজ বহুত বেছি হৈছে। আগতে মাত্ৰ কেইখনমানহে আছিল।
অ সেইটোও হয়। এতিয়া প্ৰায় প্ৰতিখন ডাঙৰ জিলাতে নতুন মেডিকেল কলেজ হৈছে ডিব্ৰুগড়, গুৱাহাটী, শিলচৰ আৰু যোৰহাটৰ উপৰিও এতিয়া ধুবুৰী, ডিফু, লখিমপুৰ, কোকৰাঝাৰ বৰপেটা সকলোতে মেডিকেল কলেজ হৈছে। ইয়াৰ ফলত অসম মেডিকেল চিট বহুত বাঢ়ি গ'ল ।যিটো আমাৰ ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ বাবে বহুত ডাঙৰ সুযোগ।
আৰু টেকনিকেল এডুকেশ্যনৰ ক্ষেত্ৰতো বহুত নতুন ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক স্থাপন কৰা হৈছে, ইয়াৰ দ্বাৰা আহ স্কিল ডেভেলপমেণ্ট বা কাৰিকৰী শিক্ষাৰ মানদণ্ড উন্নত হ'ব।
এইবোৰ দেখোন ভাল দিশ। কিন্তু ইয়াৰ লগতে কিছুমান প্ৰত্যাহ্বানো আছে যেনে- গ্ৰাম্য অঞ্চল বা ৰুৰেল এৰিয়াত পোলবোৰৰ ইন ইনফ্ৰাষ্ট্ৰাকচাৰ বিশেষকৈ বানপানীৰ সময়ত কিছুমান পুল দীৰ্ঘদিন ধৰি বন্ধ থাকিবলগীয়া হয়।
তুমি একদম ঠিক কথা সোঁৱৰাই দিছা ভাই, ইয়াৰ মানদণ্ড চহৰৰ লগতে গাঁৱৰ স্কুলবোৰতো সমানে উন্নত হব লাগিব।আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল-কৰ্মসস্থাপন, শিক্ষা লাভ কৰাৰ পিছত, আমাৰ ডেকা শক্তিয় যাতে ইয়াতে উপযুক্ত চাকৰিত বা আত্মনিৰ্ভৰশীল হোৱাৰ পথ পায়। তাৰ ওপৰতো গুৰুত্ব দিব লাগিব।
একদম সঁচা কথা। চৰকাৰে এই দিশটোত কাম কৰিছে, যেনে- বিভিন্ন স্কলাৰশ্বিপ আৰু ফ্ৰী টেক্সবুক দিয়াৰ ব্যৱস্থা কৰিছে আশা কৰিছোঁ অনাগত দিনত অসমৰ শিক্ষা ব্যৱস্থা আৰু বহু উপৰলৈ যাব। বলা, তোমাৰ লগত কথা পাতি এই গুৰুত্বপূৰ্ণ বিষয়টোত বহুত আলোচনা হল।
তুমি এতিয়া কোনটো মানে আহ ক্লাছত পঢ়ি আছা?
মই বৰ্তমান বি এ ফ'ৰ্থ চেমিষ্টাৰত পঢ়ি আছোঁ।
আচ্ছা, তোমাৰ লগতো ডিগ্ৰী মানে হেৰি চাৰি বছৰ হৈ আছে ন?
অহ, ঠিকেই কৈছা।
তুমি সেয়া, মানে কিমান বছৰে হেৰি কৰিবা চাৰি বছৰে নে তিনি বছৰত ওলাই আহিবা?
এতিয়ালৈ মই সেইটো কথা ভাবি পোৱা নাই। মই সময় আহিলে লাগিলে মই চাৰি বছৰে কৰি দিম।
মানে, এনেকুৱাকে দিছে ন যে চাৰি বছৰৰো যদি মানে তিনি বছৰ যদি কৰিব মন আছে চি মানে চ দিয়েমি নেকি
মই বি য়ে পঢ়ি আছো।
উম, মোৰ পঢ়া কমপ্লিট হৈছে। মই মানে এতিয়া এই চাকৰিৰ কাৰণে মাথা মাৰি আছো আৰু গুৱাহাটীতে কিমান মানে সেই ওলাইছে, স্কিম ওলাইছে, সেইবোৰতে এপ্লাই কৰিব লাগিব, তুমি পঢ়া পাছত কি কৰিবা? আৰু তোমাৰ ছাগে এবছৰে আছে।
অ, মোৰ আৰু ক'ব গ'লে এবছৰে আছে। এতিয়া, মই তেনেকে একো ভাবি থোৱা নাই। মই কি কৰিম, কি নকৰিম, আগতে পঢ়াটো কমপ্লিট হৈ লক, তাৰ পাছত কি পাওঁ সেটো পাছতহে গম পাম যে।
তোমাৰ ওচৰ চুবুৰীয়াৰ, মানে অহ এডুকেচন হেৰিটো কেনেকুৱা মানে? চব এডুকেটট প্ৰাণী নে?
অ, প্ৰায়ভাগ ক'ব গ'লে শিক্ষিতই হয়। কিছুমান আছে যাৰ আধৰুৱা পঢ়ে আধৰুৱা পঢ়া, কিন্তু প্ৰায়ভাগ শিক্ষিতয়ে আছে ওচৰত।
অহ আৰু কন-কন, ল'ৰা-ছোৱালীবোৰ নাই নেকি? মানে যাক তুমি মানে শিক্ষা দিব পাৰা বা এনেকা অলপ হেল্প চেপ কৰি দিব পাৰা।
আছে, কিছুমান সৰু ল'ৰা-ছোৱালীও আছে, কিছুমান আছে এনেকুৱা মানুহ। কেতিয়াবা এনে সহায় কৰি দিওঁ সৰু ল'ৰা-ছোৱালী বিলাকক।
উম।
তুমি এনেই এতিয়া কি কৰিম বুলি ভাবিছা?
মই সেইয়াই, মানে কৰি আছো জপত। সেইকাৰণে চাও কি হয় এক্সাম দিব লাগিব, দিয়াৰ পিছত পাছ হ'লে টো ভালে আৰু।
সেইটোও হয়। আজিকালিতো চৰকাৰে বহুত ডাঙৰ-ডাঙৰ সুবিধা কৰি দিছে, চৰকাৰী চাকৰি
উম,
অ, সেইটোও হয়। এতিয়া আমাৰ অসমখন এডুকেশ্যনত বহুত আগবাঢ়ি গৈছে।
আৰু আমাৰ অসমত আহ বাহিৰৰ পৰা লৰা ছোৱালীও আহে পঢ় প
অ সেইটো আমাৰ অসমৰ বাবে। বহুত গৌৰৱৰ কথা দেশ বিদেশৰ পৰা ল'ৰা ছোৱালী আমাৰ ইয়াত শিক্ষা লাভ কৰিবলৈে এইটোতো আমাৰ অসমৰ বাবে বহুত গৌৰৱৰ কথা। তুমি কি ভাবা এইটো কথা।
ভাল কথা মানে আমাৰ মানে অসমখন বহত আগবা় আগবাঢ়ি যাইছে আৰু বাহিৰৰ পৰা যেনে মানুহ আহে আৰু মানে অসমত বহুতখিনি আগবঢ়া আছে ইউনিভাৰ্চিটিয় হওক স্কুল হওক মানে ইতে বহুত ভাল শিক্ষা দিয়া যায় সকাৰে প্ৰায় ভাগ মানুহে মানে ইয়াত পঢ়িবলৈ আহে কে আৰু বহুতে মানে পঢ়াৰ লগে লগে কামো কৰি থাকে
অ এইটোতো তুমি ঠিকেই কথা কৈছা এতিয়া তুমি আমাৰ কলেজখনতে ধৰিলো মই দিজপুৰ কলেজত পঢ়ো। এতিয়া আমাৰ স্কুল কলেজখনতো আগৰ আগৰ কথা ক'ব গ'লে এতিয়া বহুত ত খিনি উন্নত হৈছে তেজপুৰ কলেজখন এডোকেইট পঢ়া শুনাৰ কথাই হওক বা এইযোৰ বেলেগ খেল খেলৰ কথাই নহওক কিয় সকলো বস্তুতে বহুতখিনি আগবাঢ়ি গৈছে।
উম মেডিকেল কলেজটো কলে এগ্ৰেড পাইছে।
অ এইবাৰ পাইছে। সেইবাবে বহুতখিনি উন্নত হৈছে এইবাৰ। আৰু বহুত খিনি আৰু বহুত। বহুত খিনি পৰিৱৰ্তন কৰিব খুজি আছে চেষ্টা কৰি আছে ভৱিষ্যতলৈ আৰু বহুতখিনি উন্নত হ দিছপোৰ কলেজৰ। অকল দিছপুৰ কলেজতে নহয় অসমৰ সকলো স্কুল বা কলেজ যিবোৰ শিক্ষিত স্থান আছে তাতে সকলোবোৰতে পঢ়া